উম কোৱা।
কি কৰি আছা।
চ' তুমি?
ময়ো এনেই আছো অলপ ফুৰিব গৈছিলো বাহিৰত।
অ ক'ত গৈছিলা।
এই মামীহতৰ ঘৰত
অ,।
তাতো ভাত খোৱা নাই বনাই আছে। আহোতে দেৰি হল যে খোজকাঢ়ি গৈছিলো অলপ দূৰো আছে জানো।
অ, অ,।
আহোতে দেৰি হল মামীহতৰ ঘৰত চাহ তাহ দিলে। অকন বহিলো তাতে কথা বতৰা পাতিলো তুমি কি কৰি আছে।
মই এনেই আছোঁ।
কিবা খালা।
অ, চাহ। হেল্ল'।
উম, আজি কি বনাইছে।
আজি মায়ে ভাত দালি আৰু বেঙেনা ফ্ৰাই কৰিছে।
দুপৰীয়া।
দুপৰীয়া ঢেকীয়া ভাজি দালিৰ ভাত
পঢ়া শুনা কেনেকৈ চলি আছে?
ঠিকেই তোমাৰ।
মোৰতো ঠিকেই চলি আছে বাৰু এতিয়া এন্ট্ৰেন্ঞ্চ দিম ন।
অ মই বি এফ কােম ফ্ৰাষ্ঠচেম।
আহ তোমাতোকে ডাঙৰ মই।
বাকী উম, তোমাৰ? কৰ
মোৰ ভালেই।
আহ,
এনেই বনাই আছে এতিয়া ভাত।
অহ ', - অহ ',
আচ্ছা পঢ়া নাই।
নাই পঢ়া।
উম, এনেই টিউচন লৈছা নেকি?
টিউশচন নাই লোৱা ক্লাছ হোৱাই নাই আগষ্টৰ পৰা হ'বহে।
আচ্ছা। এনে কি কৰিম বুলি ভাবিছা।
এনেকেতো কিবা একো ভবা নাই।
কি ছাবজেক্টত লৈছে আৰ্টছ কমাৰ্চ।
আৰ্চত লৈছো।
ইকনমিক্স।
ইকনমিক্স নহয় আছামিছ মেজৰ।
অসামিছত মেজৰ আছে ন। মেজৰ থাকিলেতো পঢ়িব লাগিব বহুত টাফ হয়।
উম- উম।
উম, এনে কেনেকুৱা চলি আছে।
ঠিকেই।
উম, মই ভাৱিছো ফ্ৰী আছা যদি কল এটা কৰো এনে।
অহ ', - অহ ',
এতিয়া আহিছো অলপ দেৰিকে। মানুহ ত ঘৰৰ পৰা দেৰিও হ'ল আজি আহা। খোৱা বোৱাও দেৰি হ'ব। এনে বনাব কৰিব জানা নাই কিবা কিবি নাই নে অকল খাব জানা।
নাই জানো - জানো বনাব জানো।
মা হেল্প কৰা নে মা বনোৱা খোৱাহে অকল।
কৰো হেল্প। কেতিয়াবা-কেতিয়াবা। এনেই এতিয়া মায়ে বনায়েই বাৰু।
অহ ', বনোৱা তুমি খোৱা মানে।
অহ ',
হম।
মইও বনাও কেতিয়াবা বাৰু।
তোমালোকৰ ঘৰত মেম মানে হেৰি ভণ্টি আছে।
ভণ্টি এজনী আছে।
উম তাই নকৰে একো।
পঢ়ি আছে তাই এতিয়া পৰীক্ষা চলি আছে।
তাই কিহত? অ' এবাৰতো পৰীক্ষা। হ'ব নহ।
উম পৰীক্ষা চলিয়ে আছে।
এনে তুমি হেৰি বিউটিচিয়ানৰ কোৰ্চ কেনেকুৱা পোৱা?
ভাল নালাগে ইমান।
মানে এনে কি কি বুলি ভাবা মানে কামটো ভাল হব নে বেয়া অ।
জানো। এতিয়া মই এনেকৈ চোৱা নাই। উমহু।
উম এনেই একো ভবা নাই পিছলে কি কৰিবা কি নকৰা।
নাই ভাবা এতিয়া পঢ়ি লওঁ তাৰপিছত কি হয় দেখা যাব।
তাকে হেনো কোনফালে লৈ যায়।
অ' যোন পানেই লৈ যায় সেই পানেই আৰু।
উম সে আজিকালি কব নোৱাৰি নহ।
উম।
কি ঠিক পঢ়োতে পঢ়োতে বেলেগ কিবা চাকৰি। কৰি লাগি যাব পাৰে।
অ'।
কিছুমান পঢ়ি পেলাওঁ নো। ঘৰতহে বহিহে আছে। ইমান পঢ়িও কিছুমান আৰু কম। পঢ়া হ'লেও ভালকৈ কিবা জব-চব কৰি খাই আছে।
অ' সেইটো হয়।
কেতিয়া কপাল ফুলি যায় ঠিক নাই।
উম।
ইমান মানে পঢ়িও পঢ়ি লাভ আছে কিছুমানৰ পঢ়িও লাভ নাই আকৌ ঘৰতে বহি আছে এমএ ডিগ্ৰী লৈ পেলাই।
উম আমি ইয়াতে ল'ৰা এটাই ধুনীয়া গ্ৰেজুৱেচন কৰিলে। কৰি পেলাই সি। এতিয়া মাংস দোকান খুলিছে।
তেনেকুৱাই হয় কিছুমানে উম আমা। আমাৰ দাদা এটাও এতিয়া ইন্টাৰভিউ মাৰি আছে বাৰু। পোৱা নাই।
সহজ নহয় বুজিছা। আজিকালি গভৰ্মেন্ত চাক। কৰিলো বহুত টান। তাকে এন্ট্ৰেঞ্চ এক্সামবিলাক। অহ হয় ন এনেওতো নলয়ে। আৰু যিমান পাৰে এতিয়া মানে হেৰি। চাকৰি বিলাকৰ পৰা পাৰিলে মানে হেৰি। ঠিকে কৰি আছে, উলিয়াইহে আছে লোৱা নাই।
অহ।
সবে কোৱাটো সম্ভৱ নহয় যে, আৰু সবে এতিয়া বিজনেছহে কৰিব বিচাৰে।
উম উম।
বিজনেচৰ এনেকে-এ লছ প্ৰফিটটো থাকিবই। উম, মানে এমাহত এ লোক-চাকৰি এটা কৰিলে যিমান হেৰি থাকে মানে। এম বিজনেছ এটাত কৰিলে বহুত প্ৰফিত থাকে। যদি তুমি ইনভেষ্ট মকৰা।
অহ। উম পাইছোঁ।
উম। এবছৰত যিমানটোৱে মানে দিব পাৰে এই এটাই চাকৰি এটাই।
অহ তাতকে বেছি
বছ, উম।
আকৌ কেতিয়াবা লচো হয় বাৰু, উম।
প্ৰফিট লছ্টো নিজে চলাব জানিব লাগিব।
অহ।
পাৰিলে ভালকৈ চলিব, চলাব নোৱাৰিলে বেয়াকৈ চলিব, পেকেটিংবোৰ ভাল হ'ব লাগিব।
অহ।
চব মেচিন পাতি থাকিব লাগিব, এনে ফুৰিবলৈ যোৱা নাই।
নাই তুমি গৈছা।
নাই ও ঘৰত থাকি থাকি আমনি লাগিছে সেইকাৰণে আজি ফুৰিব গৈছিলো অলপ। এ- সৰু ডা ঘৰৰ মানুহে আকৌ। কি ফুৰিবলৈ যাবা অহ, গুচিয়ে আহে। অকনো কথা পাতিবই নিদিয়ে চাহ খালে। যাওঁ যাওঁ।
আহ। লগৰ লগত গ'লেহে
অ অকমান হেৰি কৰিব পাৰে কথা সচ পাতিব পাৰি এনজয় কৰিব পাৰি। কিবা এটা খাব পাৰি ডাঙৰ মানুহৰ ঘৰলৈ ডাঙৰ মানুহৰ লগত গ'লে সেয়া ঘৰত খাবিগৈ ব'ল নালাগে খাব ভাত খাব নোৱাৰিবি।
ব'ল
উম যাওঁ আৰু সেই গৈছিলোহে আহিব হলেই।
উম।
সেই আইতাহঁতৰ লগত গলেতো আৰু বেয়া।
আইতাহতে আইতাহঁতে আকৌ আহিব নোখোজে খালি কথা পাতি থাকে।
নাপাতে ইমান কথা। কথায়ে নোলায় আমাৰ ইমান কথা ওলায় আহ খতমে নহয়।
আমাৰ এতিয়া আকৌ উঠিবই নোখোজে কথা পাতি
অ কিছুমানে আকৌ উঠি উঠিবই নোখোজে মানে কথা পাতি ভাল পাই এ কিছুমানে কথাই নোলাই মু দি মই কথা পাতোতে পাতোতে কেতিয়া দহটা এঘাৰটা বাজি যায় গমেই নাপাওঁ। কথা পাতিও ভাল লাগে। দিয়াচোন ন চব কথা ওলাই বহুত দিনৰ মূৰত লগ পোৱা হয় হয় ন।
অ লগৰ খিনি
অ লগৰ খিনিয়ে হক এনেকুৱা ফেমিলি মেম ম্বাৰ হওক বহু দিনৰ মূৰত যোৱা হয়। এতিয়া কথাটো ধেৰ ওলাই আৰু গ'লে মানে আহিব মন না যায়।
অ হয় বাৰু।
ওল ওলাললে আকৌ যাব ব মন নাযায়। টানি টুনি নিলে যেনিবা গ'লো তাৰ পিছত আক এয়া আহিব মন নোযোৱা হ'ল ঘৰলৈ। ভালো লাগিছে পৰিৱেশটো মামি তেওঁল লগত বহুত দিন হল কথা পাতা নাই যে। হল তিনি চাৰে বছ বছৰান হৈয়ে গ'ল যোৱাই নাই। আজি গ'লো ভালো লাগিলে, আইতাই চাহ খায়ো আৰু যায় ঘৰলৈ। ভাত বনাব লাগিব বোলে, সোনকালে শুৱে যে আগ গৰ মানুহ নহয় জানো।
উম, উম, হয় বাৰু।
শুই যায়, ভাত পানী ছটাতে বহাই দিয়ে। আমি এতিয়া খাওঁ চাৰে এঘাৰ টা বাৰটা বজি, আগতে মানে তেনেকে শুই যায় যে খাই বৈ এতিয়া অকলশৰীয়া মানুহ ন'। যিমান সোনকালে মানে ভাত পানী খাই শুই যায় আৰু। পোৱালিৰ ঝাণ্জাল নাথাকে। অকলে মানে তিনিজন ল'ৰা আছে, তিনিজনৰ ভিতৰত মানে এজনেও নাচায়।
অ', অ', মানে আইতাই অ', অকলে বনাই কৰি খায় আৰু।
খাই আইতাই ভালো নালাগে, এজনী মানুহ বহা বোলো কি খাব। সেইকাৰণে আমি কেইদিনমান কেইদিনমান থাক বুলি কৈছোঁ আৰু।
অ ল অ ঘৰত আহিছে তোমালোকৰ?
অ আমাৰো ঘৰতে আহিছে মানে যাব আৰু।
অ।
উম যোগ কেইদিনমান থাকিব আৰু যাম বুলি কৈছে। আজি কথা বতৰা পাতি আছে।
কিবই দিব লাগ
উম অক অকলে থাকে ৰুম এটাত অক ক'লে মনচুন মাৰি থাকে বেমাৰে ঢেৰ আৰু।
সেইটোয়ে তোকো চাব লাগিছ ছিলে হ'লেও মাৰ এজনীহে আও মাক
সেইটোয়ে এজনী মা এই কত চাব আজিকালি পোৱালি কথা জানাইেচোন।
উম তেনেকুৱাই।
এ ধেৰ বেমাৰ থাকে, বেমাৰ হলেওনো ক'ত চাই কোৱা? এইবিলাক হেৰিবিলাকে ৱাইফবিলাকে বেয়া কৰি পেলাই কিছুমানে নিজৰো হেৰি থাকিব লাগে ন মাকৰ প্ৰতি অলপমান।
অ কাৰণ ইমান সৰুৰ পৰা ডাঙৰ কৰিছে।
অ। সেয়াই চবৰে ঘৰত এটা নহয় এটা থাকে বুইছা। এটা ভাল হলে ই টো মানে বেয়া হয়। কম পৰিয়ালৰ ঘৰতহে মানে এনেকুৱা হয় যে দুয়োজনে মাকক চায়।
অ', হয়।
মানে ৰাখিব নোখোজে মানে ভাবে কি বুঢ়া হৈ আহিছে ন এতিয়া।
বেছি বেছি খৰচ আহি যায়।
অ', ভাবে অ', ভাবে। কিয় কোনে এইবিলাক চাই থাকিব। দাদাকে দিলো বা ভাইট টি কে দি দিওঁ।
আকৌ অ', সিহতেও সেইটোৱে ভাবে আকৌ এনে একে।
উম আইতাই আইতাইও মন চন মাৰি থাকে ভালো নালাগে দিয়া। আমাৰ ন। সেইকাৰণে কৈছ আমাৰ ঘৰতে কেইদিনমান থাক ভালকে খোৱা বোৱা কৰ ন। যি লাগে দেউতাই দিম বুলি কৈছে। নিজৰ লোৱাৰ নিচিনাকে। এখনতো নিজৰ ঘৰে হয় জীয়েকৰ ঘৰ যেতিয়া নিজ জৰ ঘৰে। মানে নহয় আইতা মানে থাকিব কিয় কাৰণে বেয়া পায় কাৰণ সেইখন অখন ঘৰ এৰি দিলে মানে চবে জব্দ কৰি পেলাব ন।
অ', হয়।
পাইছে মানে অহ।
মানে অকলে অ', থাকিব লাগে মিলি মিলি পিটি খাই থাকিলে হ'ল আৰু ন এতিয়া বুঢ়া মানুহনো কি পিছলে আগলৈ বুলিবলৈ কোনো নাই মানে এতিয়া সৰু সৰু পোৱালিবিলাক লগত খেলি ফুৰিলে হ'ল আৰু নাতিনী বিলাকৰ লগত। অ' মানে মামাহঁত ইমান এটা ঠিক নহয় গম পাইছ নে মানে আইত পইচা দিব পাৰিলে ভাল পইচা দিব নোৱাৰিলে বেয়া আৰু মানে। এ কৰ পৰা দিব কোৱাচোন তুমি। আগতে পাৰিছিলে কৰিছে খুৱাইছে জনো এতিয়া নোৱাৰা হৈছে এতিয়া চাব লাগিব।
এতিয়া চাব লাগিছিলে এইহিনি কাৰণ মাক হয় ন
হম সৰুৰ পৰা কিমান খিনি দু কাম কৰিছে ন ডাঙৰ কৰিলে ইমান খিনি খুৱাই বোৱাই চাব লাগে বুজিব লাগে অলপমান এ ইমান ডাঙৰ ডাঙৰ মানুহ আমিয়ে যদি বুজি পাইছো মামাহঁতে কিয় বুজিব পৰা নাই এইটো কথা কোৱা
হু তাকে
মানুহবিলাকৰ মানে মেন্টেলিটি বিলাক কি হৈছে ধৰিব নোৱাৰা বুই ত
খৰচটো কাৰণেই মানে ভয় কৰে
কাৰণে ভয় কৰে বহুত খৰচ বুলি ভাবে কিমান কেইটা খাব কওক কোৱাচোন আমি যোনখিনি বস্তু মানে পেলাই দিওঁ দিনটোত হয় নে নহ কেইটামান হলেও বা পচি যায় কিমান কেইটানো খাব আৰু যিমান খুৱাব সেইবোৰ মানুহ কিমান পুণ্য হয় গম পাইছানে খোৱাব লাগে মানুহক যাকে হওক দুখ ক সাজটো হ'লেও কোনোবা আহিলেও দিব লাগে আৰু তো মা দেউতাক পইচা আনে ভালকে চাব লাগে ভগৱানে তোমাক চাব তেতিয়া
উম
এতিয়া খোৱা বোৱা কিতা কৰিবা তোমালোকে দছটা এঘা ৰটা বাজে চাগে
উম বাজেই দেৰি হয় আমাৰ তোমালোকৰ কেতিয়া খোৱা
এ বাৰটা বাজে
অ আমাৰ দছটা এঘাৰটা মান বাজি যায় আৰু
উম